হেল্ল' পুলিছনে হেল্ল'
অ
এইটোকে নাই চাগে ফুৰিছৰ নাই
মই শুনিছো নেটকে নাই এ মাতো ভাগি ভাগি আহি আছে
এনে আছোন গা চা ধুই লৈ খাপোৰ কানি ধুই গৈ
অ, কাতকা
ভাত খোৱা নাই। ভাল, ভালকে কৰিছো মাতটো।
আহিছে। তাকে বলে
ভাল ৰাতিপুৱা খালো এতিয়া খোৱা নাই।
তাৰপিছত কালি, কালি যাব এতিয়া সিহঁতে আছে ঘৰতে।
আকৌ সেয়া আগত জনাবৰ কাৰণে যায় বোলে কাল নেকি অখিলৰপাক কৈছে আকৌ ৰুমাক কৈছে।
উম।
তাৰপিছতে মোক কৈছে আৰু।
উম। কি উদ্যমিতা নাই এইখন।
উওদয়বাৰী নহয় এইখন যে কি কৈছিলো সেইখনত
অ'।
চিল হৈ গ'ল।
আছে ঘৰতে।
কি কামত যোৱা নে যেতিয়া
আমাৰ যোৱা দিনা মাহ লছ হৈ আছে, ইণ্টিমেশ্যন পইচা তুলি আছে।
অ'।
মাহৰ আচ্ৰমী নাই যোৱা কালি বহু এক দে সবা যায় নাই কদ যায়।
উম। উ, দিনটো ইমান গৰম গিছে আজি ইমান ৰ'দ দিছে।
গৰমে লাগিছে আকৌ মই কাম, চাম কৰি লৈ মাক হতে ধুই লৈছো মই এডাল লাগি গৈছো। খুবা মনগৈছি দুটোখনীয়া লাগিছিল।
হেই ঘূত যদি পকা কিহৰ কাৰণে মাটিতে শুই আছিল অ'।
মই মাতি দে এনেই ঠাণ্ডা গৰমৰ কাৰণে শুই আছো।
উম, সেইখন ফটো উঠাই দিবা লাগে ন।
অ, এটা কাম সেয়া সেইবিলাক কটোঠাইকে
হয়।
মায়ে কি কৈছে?
আমি এতিয়া ভাত চ, খাই বলৈ এদয়া বাচন চন ধুৰিবলৈ আহিছো মায়ে এনে বিচনাতে বহি আছে। কিবা তামোল, চামোল মই এই ৰাস্তা ফালে ওলাইছো মোবাইলত নেটৰ নাপাইছ সেইকাৰণে ওলাই আছো।
অ, এদ ন ভয় হিব
ৰাস্তালে আহিলে তোপাই সেইকাৰণে এনে ওলাইছোঁ আৰু নহ'লে মাতছ খুৰা নাপাবিন।
উম, উম।
তই জোৰ লৈ আহিবি হ মই জোতাযোৰ পিন্ধিবি দৌৰিব ভাল লগা নাই। পইচা দিয় ন, কি, ক, কি মুঠতে কিবা এটা কৰিবি মই সেইোৰ পিন্ধি দৰিয়া হাল আৰু।
কনে যাবি পইচা দিম।
অ, মোৰ সেইটো পিন্ধিবলৈ অকনো ভাল নাগে নাই দৌৰিবা ভাল নালাগে।
দিট এনজ পইচা কিনি যাবি।
মই পুৱনা কৰি দি আকানে ময় পিন্ধিম এ।
তই পিন্ধ কি, ক, কবি আৰু।
পেটো, পেটো ধুই থবি ভালকে।
অ থংে
পতিে ভালে
হেই আলু মটৰ ধন্দলী হে ভাগে আক বনাই খালি কাপুৱে আকৌ চিপ চিপ এটা দি দি দি থৈছিলগৈ হাঁহিও কিয় বোলো বোলে উল্টা বোলা বচু কি দি থাকে
দি থৈছে খাৰ শাক
অ এই সি দোকানলৈ গৈছিলে অ মোক ফোন কৰিছিলে ত দোকানত ঠাণ্ডা খাবা যা বুলি কৈছিল অো যা ত ঠাণ্ডা লৈছে চ বিশ টকীয়া এৰা লৈছে লৈ পেলাই সি খাব বুলি আাবিছিল নহ সি তক মহে দিবা আহিছিলে মজা তই চিপছ খাবি না বোলে নহয় ঠাণ্ডাো কি খালে চিপছটো বগালে লাগিছে
অ কত বনোন দে
খ খ'ল কি হেই দিবা দবাৰ দিলে এয়া গুণ্ডা ভাইগে
অ অ সেইবোক
সি যে ঘৰ যলৈ চিঞ আহ আছে বায়' বায়' মায়েগে ভয় হালে কিবাবিটাকে মাতিছে পলটো মাক ভৰা খাই বলে চাই চং লগে লুকাই লৰাাইছিলে চিপটো
উম
তাৰিছত দি থৈ গৈি ব এইটো পাৰাগলটো বো কি খাম বুলি ভাবিলে আকৌ মে দি থৈ গৈছে যা
উ
খালোতিা তাক মই দিবা লাগিব পইচা নে তে সি ঢেৰ পইচা তাৰ পৰা লৈ আহা আছো অ
তে হেৰি চাব যোৱা নাই সানদা চাব যোৱা নাই
মা গৈছিলে হয় তাৰপিছতে এইয়া এইটো মানুহ হেৰি যি লগাইছিলে যেি মানুহটো যি ভৱক যি লগাইছিলে সেইটো মানুহ বোৰে লগাইছে বোলে গোটেই বোলে হাত ভ ফুলি আছে হাত সবা ডাঙৰ ডাঙৰ আ ভৰি খবা ডাঙৰ ডাঙৰ হৈছে গোটেই মানুহী ফুলি আছে বো ত এতিয়া পেচাব গৈছে বুলি কৈছে
কেতিয়া কৈছিল মায়ে
আগে
আজি গৈছিলে এনে কেনেকুৱা বোলে মায় মতে কেনেকুৱা এতিয়া
এতিয়া পেচাব গৈ আছে হয় এতিয়া মাত চাতটো ভালেই নো শুনা খালি হাত ভৰি বিলাকে ফুলিছে আৰু গা চা ফুলি গৈছে হয় এতিয়া ভাল হ'ব বুলি কৈছে বোলে তটো আশা এটা আছে যদি এইটোয়ে লাজ আশা হয় টো যদি ভাল কৰিব নোৱাৰে এনে চবকো লগাল লেইে হয় যি যি লগাব লাগে চবতো লগাল লেই এইটোয়ে লাষ্টতটা এইটো যদি ভাল ক নোৱাৰা
উম
মুদ দোকানত গলৰ কাৰণে আজি হে কবা
উম
তাৰ পাছতে কেনেকুৱা মানুহটোে ওিকে কথা পাতিাকে ভাল নহ মইচিনা কথা বস্তু মানুহে বস্তুৱ কিবা এটা কা গলে মানুহক ভালকে কথা কব লাগে হয় তাৰ পিছত তেওঁ দহ টকাটো ললেহে
উঠালি হা
অহ
কিয়মান ভাবে
সাতশ
অ
তাকো আকৌ পইচা দি লঙে আকৌ এতিয়া বজাৰ কৰি লঙে
অঁ
তাৰ পাছত আকৌ ঘাঁ লাগি আছে মই ঘাঁ মেলিব পাওঁ
কত কত ভাল লাগিছে
পাপো হালতে লাগিছে আকৌ দুশ টকা
কাপোৰে যিমান পইচা চাহ কৰি উঠিছ ন তই
অ লৈছিলও আক ওচ এতিয়া দিব লাগিব কি কৰা নাই বাৰু দিবা কাৰণে তেও দিবা লাগিব ন তাক নকলেও
উম উম উম
খালি আকৌ বাহিৰৰ লগত যা যাই বোলে কেইটকা দিয়ে এশ টকাহে দিব এশ টকাহে দিব চাগে
অলপ কবা লাগে বাইদে আমাৰ এনেকে য নহ'ব আৰুলপ হেৰি কৰি দিয়ক বুলিহলে কব লাগে
অঁ ক'ব লাগিছিলে ৰুমাই এতে যাম বুলি কৈছে বোলে সিহনে কৈছিলে আমি কমত পইচা দিলে নাজানাজান ক আছিলে এতিয়া উপায় নাই যাবা প তই দেেৰশ টকা কৰি দিলি ন কিবা এটা
মই হোৱা নিচিনা হধকে থ থকা নিচিনা হ যাম ৰ ময়ো এদিন দুদিনত
কৈ আছিল এতিয়া ফোন মনে কৈছে মই কৈছো বাইদেউ আপোনী পখিলা যাব কনফাৰ্ম নাই শুনিছো ম আহি গৈছে কৈ থ যাম বুলি মানে এতিয়া কি ক বুলি কৈছেল নাযাবও পাৰে অ আগৰ নিচিনা হোৱা হাই কৈছে ৰেখা মজলা হ থকাৰ নিচিনা হোৱা খাই বোলে কথাই নাছিলে কৈছে সিহঁতে গ'লেই হয় এতিয়াও সেনেকে কৈছে তোমালোকে কৰিব লাগিব কৈছে মই বোলো অ কম বেছি বোলো
চলি থাকিলে তেতিয়া হ যাম চাগে জলি দি হলিকে
এ চেগেবাৰ সি আনিহে তাক জমা দিব
যা তাত থাকিলে যামেই মই কিন্তু নিজ দৰ্শন্থ কুনে যৱ দিয়
চিন্দিলৰে
গা তাত থাকিলেহে এই কেনে গম পাব আ
উম হয় দে খালি নব ডাঙৰ ফোন কৰিছিলে ইনক চাৰ্টি লাগে বুলি কেনে নাও
এনে
তাৰপিছত হে হেৰিখন বিচাৰিছিলে সাজানা আছেিতখন। অই দোকানত সুধি চা চোন কি লাগে তাৰপিছ কৈছো দোকানৰনক নিকাম মাইকৰ হেৰি বোপা আধাৰ কাৰ তাৰপছত মাইক বাক কি বিচাৰছিলে? অ' প্ৰমাণ পত্ৰ গা বুঢ়া প্ৰমাণ পত্ৰ। একদম মাকৰ ভগৱ সেয়া বুচি আছিলে।
তাৰপিছতে সাজান আৰু জিল জনে নাই?
হা?
সাজানাই ৰচত।
হাজাৰৰ ৰচত বিচাৰিছে বোলো নবক এটা ফোন কৰি কবাই পাৰ নে মই ফোন কৰিছিলো ৰিচিভে নকৰিলে। আমাৰ ঘৰ আমাৰ ঘৰৰ পৰা লৈ যাব হবলা।
খাজনা ৰচিত কত আছিল গম পাও জানো তই?
নাপাম মই।
খাজনা চিত পূৰ্ণিমাৰাকত ছে পূৰ্ণিমাইকি লৈ গলে তাৰপিছতে সি বিচাৰি মই দুবাৰ দিনা দুদিন বিচাৰি গ'লও মই সি বিচাৰিয়ে পোৱা নাই তাক সুধিবি মাকে কবি
মা কৈছিল সাজাৰখন পুন এাকে লৈছিলে এতিয়া দিয়াই নাই সি ক'ত থৈ দিলে বুলি কৈছে, তাকে এতিয়া ক'ব লাগিব, নহব। ডাঙৰ নবৌকে লগাই দিব লাগিব হয়।
অ'। তাকে আহিবা দিবি কবি পূৰ্ণিমাকৰ সতে আছিলে। সেয়ে লৈ গৈ এয়া লাষ্ট দিয়াখনন ষ্টাৰ্ট আছে সিয়ে লৈ গৈছিলে এতিয়া সি বিচাৰিয়ে পোৱা নে নবুতো আহি নে তাক সুধিবি বুলি কবি।
অ' সে ক'ব লাগিব।
তাৰপিছত এ অনলাইন কৰিব পাৰে চোন হেৰিতে হয় এই দোকানতে অনলাইন কৰিব পাৰে মেট্ৰিকৰ।
দোকানতে অ'নলাইন কৰিব দিছে নেকি?
কৰিব পাৰে এতিয়া বোপায়ে ক'ত কৰিব গৈছিল নো আজি দেখা পাইছিলো হেৰি পুতেয়কৰ লগত যোৱা বিৰাজৰ পুতেযকৰ লগ যোৱা। স্কুটিতত একেবাৰে পুৱ স্পীডত গৈছে বিৰাজৰ পুতেকে চলাই গৈছে।
উম।
ক'ত গৈছে আৰু, কলেজতে গৈছ নেকি?
অ'। ত' অকমান ষ্টাইল চিষ্টাইল কৰি দিবি তাক। সি কলেজ গ'ল গতিকে।
উম' এনে কাপোৰ চানো কাপোৰ কানি পিন্ধাৰ ঢঙেই নাই চোন ষ্টাইল ষ্টাইল ক'ৰা ঢঙেই নাই।
উম।
ভাত নবনালি বনালিনে নাই?
ভাত আছে গৰম ভাত ৰাতিপুৱা বনাই থোৱা আছে, মই ঠাণ্ডা ভাতে খালো এটো আৰু। ভাত আছেই কি বনাওঁ মায়ে গ'লে নামঘৰত আহাই নাই ফিল্ডত বোলে কিবা কিবি এই কাগজ জমা লৈ আছে। নেকি পি এম কি চান নে কিহ
আকৌ লৈছে নে কি নতুন নেকি?
হয় নতুনে হ'বলা নেকি এফালে লৈছেহি হ'বলা।
আমাৰ এইফালে কেতিয়া ললে, মাযো কৰি দিবলৈ দিব ৰ।
তাৰ পিছতে এইয়া তাতে গ'ল নাইয়ে অহা অহাই নাই, এটিয়া কি কৰো। আৰু ঘৰৰ ফটো মাৰিলে বুলি কৈছে, মায়ে আকৌ কোৱাই নাই।
কোনে আমাৰ ইয়াত?
হা'।
অ', অ' মাৰিলে।
অ মই মায়ে কৰাৱাই না ই নহয় মোক কনা মুখতে গম পাই যা ম সুধো মা বুলি
হ'ব দে।
অ', দে।
উম।